অ শুনিছোঁ দিয়া তুমি
হয় ময়ো শুনিছো তুমি শুনিছা
অ মই শুনি আছো দিয়া‌ কি কৰিছা পিছে
অ মই আছো এনে তুমি কি কৰি আছা
এ বহি আছো ৰবা বাহিৰতে বহি আছো ঘৰৰ ভিতৰত ইমান গৰম
হয় ঠিকেই কৈছা আৰু খবৰ পাতি কেনে
আছো দিয়া আৰু তোমাৰ সভাপাতি পিছে কেনে কি মনত পৰিল আজি বাৰু
অ এনে বহি আছিলো ভাবিলো তোমাক এবাৰ ফোন এটা কৰো স্বাস্থ্যকৰ খাদ্যৰ বিষয়ে অলপ মই কথা কি কোৱা।
অ খুব সুন্দৰ বিষয়ে বাছি লৈছা দিয়াচোন। কাৰণ সুস্বাস্থ্য আমি যদি বজাই ৰাখো তেনেহ'লে আহ সুস্বাস্থ্য বজাই ৰাখিবলৈ ধৰা খাদ্যৰ ভূমিকা যথেষ্ট। কিনি গুৰুত্বপূৰ্ণ বাৰু কোৱাচোন
অ মানে আমি যি খাদ্য খাওঁ মানে সেয়া আমাৰ শৰীৰৰ মনৰ বাবে মনৰ স্বাস্থ্য নিৰ্ধাৰণ কৰে। আমাৰ অ শৰীৰ আৰু মন মানে অ শৰীৰৰ স্বাস্থ্যৰ লগতে মনৰ স্বাস্থ্য। স্বাস্থ্য ভালে থাকে আৰু যদি আমি মানে অ মানে অস্বাস্থ্যকৰ খাদ্য খাওঁ তেন্তে মানে আমাৰ। শৰীৰৰ স্বাস্থ্যটো অলপমান ক্ষতি হয় কি কোৱা
হয় ঠিক কথাই কৈছা কাৰণ সুখ মাহৰ নোহোৱাকৈ সুস্থ জীৱন জানো আমি কল্পনা কৰিব পাৰো। সুস্থ মানে আমি ধৰে সুষম আহাৰ খালে বা প্ৰটিন থকা আহাৰ খালেহে আমি এটা ভাল জীৱন জীৱ জীন যাপন জীয়াব পাৰো আমি যদি ভাল খাদ্য নাখাওঁ তেনেহ'লে আমিতো ভ বেমাৰতে পৰি থাকিম সেনেকুৱা কুৱা জীৱন যাপন যদি আমাৰ আহ আমি যদি জীয়াই আহ কিবা আনন্দ লাভ কৰিব পাৰিম বা আনন্দ ভোগ কৰিব পাৰিম এনেকুৱা জীৱনতো কোনো অৰ্থই নোহোৱা হব আৰু এনে তুমি কোৱাচোন স্বাস্থ্যকৰ খাদ্য মানে কি বুজা তুমি এনে
মই বুজো যে স্বাস্থ্যকৰ খাদ্যই মানে খা ত মানে হৈছে এনে আহাৰ য'ত কাৰ্বহাইড্ৰেট প্ৰটিন ভিটামিন খনিজ পদাৰ্থৰ পানী মানে আমাৰ শৰীৰৰ মোৰ মানে অ মানে প্ৰয়োজনীয় কাৰ্ব হাইড্ৰেত বা ভিটামিন বা পানী মানে মানে আমাক মানে স্বাস্থ্যকৰ জীৱন যেন শিকিবলৈ প্ৰয়োজনীয় মানে উপাদান সেই থ খাদ্যকে মোৰ মানে মই অ মানে যিবোৰ খালে মানে আমাৰ শৰীৰে কাম কৰিবলৈ শক্তি পায় বা একদম স্বাস্থ্যৰ জীৱন যাপন কৰিব পাৰে বা মন যিটো আমাৰ অ' স্বাস্থ্যকৰ হৈ থাকে তেনে মানে খাদ্য কে মই স্বাস্থ্যকৰ খাদ্য বুলি ভাবো।
হয়- হয় তুমি ঠিক কথাই কৈছা আৰু এইবিলাকৰ ভিতৰত ধৰা উদাহৰণস্বৰূপে মই কবলৈ গ'লে শাক- পাচলি শাক -পাচলি হল মানে স্বাস্থ্য আৰু খাদ্যৰ ভিতৰত আৰু শাক- পাচলি হল, ফল -মূল, দালি গাখীৰ, মাছ, কণী আৰু মানে সম্পূৰ্ণ শস্যজাত খাদ্য আমি স্বাস্থ্যকৰ খাদ্য উদাহৰণ হিচাপে লব পাৰো আৰু আমি যিমানখিনি আমি যিমান খিনিলকে আমাৰ সম্ভৱ সিমানখিনি সেউজীয়া শাক -পাচলি খাবই লাগে, তেতিয়া আমি ভিটামিন ই বা ভিটামিন চি পাওঁ আৰু ফল- মূল হ'ক এইবিলাকত ধুনীয়া মানে আমাৰ যথেষ্ট পৰিমানৰ প্ৰটিন থাক তেতিয়াহে আমি সুস্থ জীবন- যাপন জীয়াব যিখিনি মানে যিমান পৰিমাণত আমি যিমা- যিমান প্ৰটিন লাগিব সেই সকলোবোৰ আমি শৰীৰত পাম। তেতিয়া আমি আমাৰ শৰীৰতো সকলো বেমাৰ- আজাৰৰ পা হাত সাৰি থাকিব বা আমি কোনো ধৰণৰ মানে চিকিৎসকৰ ওচৰল জত আমি জীৱন টো কটাব পাৰিম আৰু এইবোৰ হলে আমাৰ শৰীৰত অ' বিভিন্ন ধৰণৰ বিভিন্ন প্ৰকাৰৰ লাভ হয় কাৰ আমাৰ শৰীৰৰ শক্তি যোগায় তাৰছত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। আৰু মানসিক সুস্থতা বজাই ৰাখে। আমাৰ যদি আজি গাতটোয়ে ভাল নাথাকে বা গাতটোয়ে যদি আমাৰ অ অসু -অসুখ লাগি থাকে তেনেহ'লে আমাৰ মনতো যেনে ভাল থাকিব আৰু মনটো ভালে নাথাকিলেতো আমি আমাৰ মানসিক সুস্থতা -সুস্থতা বজাই নাৰাখে কাৰণ আমাৰ মানসিকভাৱে এটা আমাৰ চাপ বাঢ়ি থাকিব যে মোৰ গাতো ভাল নাই মোৰ পিছলৈকে কি হ'ব বা মোৰ মোৰ গাটো কালিলৈকে বা কেনেকুৱা হয় মই ভাল পাওঁ কি নাপাও এইবিলাক বিভিন্ন ধৰণৰ চিন্তা আমাৰ মাত -মাথে আমাৰ মানে মগজুত খেলাই থাকিব যাৰ ফলত আমাৰ শাৰীৰিক শাৰীৰিক স্বাস্থ্যৰ লগতে মানসিক স্বাস্থ্যটো আমাৰ দিনক দিনে মানে বেয়াৰ ফালে ঢালি যাই থাকিব।
হয় -হয় একেবাৰে ঠিকেই কৈছা আৰু মানে আজিকালি মানে অহ বহুতে এয়া খাবলৈ ধৰিছে মানে এইটো মানে মোৰ মতে আ সঠিক নহয় কাৰণ মানে এই মানে ফাষ্ট ফুডত মানে বহুখিনি তেল, নিমখ, চেনি এইবোৰ থাকে অ', তাৰউপৰি বিভিন্ন ধৰণৰ ৰোগ আহ মানে এইবোৰ সৃষ্টি কৰিব পাৰে মই মানে এইবোৰ কমকে খাব লাগে যাৰ ফলত মানে অহ শৰীৰটো মানে সুস্থ হৈ থাকে। আমি যদি এইবোৰ বেছিকে খাওঁ তেন্তে মানে উম, আমাৰ শৰীৰটো মানে অধিক অ', মানে ৰোগৰ পৰা আ' বচাব নোৱাৰিম বা আ', মানে বেছিকৈ আমাৰ ৰোগ মানে শৰীৰ ৰোগাক্ৰান্ত হব পাৰে সেহে মানে আমি এইবোৰ মানে ত' সীমাত থাকি খাব লাগে তাৰ ফলত মানে আমাক অ' কোনো উম ৰোগে আক্ৰান্ত কৰিব নোৱাৰে।
হয়, তুমি ঠিক কথাই কৈছা আৰু স্বাস্থ্যৰ বাবে আমি যদি -আমি যদি সঁচাকৈই বিচাৰো যে আমাৰ স্বাস্থ্যটো ভালে থাকে তেনেহ'লে আমি সদায় এই বাহিৰা বস্তু খোৱাতচেই মানে আমি ঘৰত বনোৱা বস্তুৱে মানে বেছি-বেছিভাগ খা খাব লাগে আৰু পাৰা পৰ্যতটোত বাহিৰা বস্তু আমি খাবই নালাগে দিয়া চোন হেই কাৰণে আমি ঘৰত বনোৱা বস্তু বেছিভাগ মানে যিবিলাক ঘৰৰ হয় আৰু সেইবিলাক বস্তু আৰু আমি যিমান পাৰো সিমান - সিমান পৰিমণে খাব লাগে। কাৰণ ঘৰতে বনোৱা বস্তু সদায় সতেজ আৰু সুষম হয়। আৰু ই -স্বাস্থ্যৰ বাবে অতি উপযোগী কাৰণ তুমি যেতিয়া বাহিৰা বস্তু খাবা সেই তেলতে যেতিয়া মানে এটা বস্তু বস্তুকে ভাজি থাকে সেই বস্তু সেই তেল খিনিও বেয়া বাহি হৈ যায় বা বহুত লেতেৰা হৈ যায় যাৰ ফলত তোমাৰ পেটত পেটৰ বেমাৰ হব পাৰে বা বিভিন্ন ধৰণৰ ডাইবেটিছ, মেলেৰিয়া বিভিন্ন ধৰণৰ এইবিলাক ৰোগে দেখা দিব পাৰে আৰু তুমি কিন্তু তুমি যেতিয়া ঘ -ঘৰত বনোৱা সতেজ খাদ্য খাবা বা বিভিন্ন ধৰণৰ শাক- পাচলি হওঁক এইবিলাক খাবা তেনেহ'লে তোমাৰ স্বাস্থ্যটোও ভালে থাকে দিনক দিনে আৰু অকল স্বাস্থ্য বুলি নহয় তোমাক তুমি বিভিন্ন ধৰণৰ ৰোগৰ মানে এ' ছালৰ বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰিবা।
হয়, ঠিকেই কৈছা আৰু মানে পানীৰ ভূমিকাও স্বাস্থ্যৰ খাদ্যত মানে বহুতেই গুৰুত্বপূৰ্ণ - গুৰুত্ব গুৰুত্বপূৰ্ণ কাৰণ পানী অতি মানে প্ৰয়োজনীয় ই শৰীৰৰ বিষাক্ত পদাৰ্থ মানে বাহিৰ কৰে আৰু হজম শক্তি উন্নত কৰে আৰু মানে আমাক সকলোৱে পৰামৰ্শ দিয়ে যে আমি পানী বেছিকৈ খাব লাগে। পানী বেছিকৈ খলে মানে আমাৰ বেছিকৈ ঘাম ওলায় বা শৌচ লাগে জাল ফলত মানে আমাৰ আ যিবোৰ অম, অ', মানে আহ অপ্ৰয়োজনীয় আমাৰ অহ মানে পদাৰ্থ আছে সেইবোৰ দেহৰ পৰা বাহিৰ ওলাই যায় বা অহ, আমাৰ অ', শৰীৰত যিবোৰ মানে অ' মানে লেচন আছে সেইবোৰ আমাৰ গুচি যায় আৰু মানে উম পানী বেছিকৈ আমি যিমান পাৰো সিমানকৈ খাব লাগে তেতিয় তেহে আমাৰ মানে ৰক্ত সঞ্চাৰন হয় বামা তেজ মানে চাফা হয়
হয় হয় তুমি ঠিক কথাই কৈছা আৰু ফল মূল খোৱাৰো আমাৰ যথেষ্টখিনি উপকাৰ আছে ফল মূলত ভিটামিন থাকে, তাৰপিছত ছাল উজ্জ্বল কৰিব পাৰে, আৰু বিভিন্ন ধৰণৰ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা বঢ় ফল মূলত যেখিনি আমাৰ শৰীৰত যিমানখিন প্ৰটিন লাগে বা যিমান খিনি আহ ভিটামিন লাগে। স ইমানখিনি ভিটামিন মানে ফল মূলটো থাক যাৰ ফলত আমাৰ ৰোগ শৰীৰত ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা বাঢ়ি যায়। আৰু আহ ছাত্ৰ ছাত্ৰীৰ বাবে স্বাস্থ্যৰ খাদ্য যথেষ্টখিনি গুৰুত্বপূৰ্ণ কাৰণ ভাল খাদ্যয় তেওঁলোকৰ মন বৃদ্ধি কৰিব পাৰে আৰু অধ্যয়ন সহায় কৰে তেওঁলোকে যেতিয়া মানে পুষ্টিত থকা খাদ্য খাব বা প্ৰটিন থকা খাদ্য হ'ব তেতিয়াহে তেওঁলোকৰ মানে ধৰা মনোযোগ শক্তি বাঢ়িব বা নিজৰ আহ মানে নিজে যিখিনি মানে শৰীৰ ক্ষমতা বাঢ়িব। তেতিয়া তেওঁলোকে পঢ়াশুনাৰ ভালৰে মনযোগ দিব পাৰিব আজি ধলোকে য ভাল। খাদ্য নাখায় বা ভাল প্ৰ থকা পুষ্টিকৰ খাদ্য নাখায় তেতিয়া তেওঁলোকেন পঢ়াশুনাত মন দিব পাৰিব তেতিয়া তেওঁলোকৰ গাতটো আলহুৱা আলহুৱা লাগি থাকিব বা গা মন বেয়া হৈ থাকিব যাৰ ফলত তেওঁলোকে আহ তেওঁলোকৰ গাই নিব নিব বা মন মন চন তেওঁলোকৰ ভাল নাথাকিব তেনেকুৱা অৱস্থাতো মানুহনে নিজৰ পঢাখিনি সম্পূৰ্ণ কৰিব নোৱাৰে তাৰ ফলত ছাত্ৰ ছাত্ৰীও মানে আহ ছাত্ৰ ছাত্ৰীসকলৰ সেইকাৰণে। মানে স্বাস্থ্যৰ খাদ্য সদায় তেওঁলোকে। খাব লাগে আৰু তেওঁলোকে দে নিয়মিত ভাৱে। বইল কণী পাৰিলে খাবই লাগে যাৰ ফলত তেওঁলোকে মানে শৰীৰটো আৰু ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতে তেওঁলোকৰ শৰীৰত বাঢ়ি। যায়।
হয় ঠিকেই কৈছা। হয় হয় একেবাৰে ঠিকেই গৈছো আৰু মানে উম এই স্বাস্থ্যকৰ খোৱাৰ স্বাস্থ্যকৰ খাদ্য খোৱাৰ লগত। আমাক মানে ব্যায়ামৰো বহুতেই প্ৰয়োজন কাৰণ স্বাস্থ্যকৰ খাদ্যই আমাক শক্তি দিয়ে আৰু ব্যায়ামে আমাক। মানে সক্ৰিয় কৰি ৰাখে যাৰ ফলত মানে উম। আমি অঁ খাদ্যৰ পৰা শক্তি পাওঁ স্বাস্থ্যৰ খাদ্যৰ পৰা এই শক্তিৰ ফলত মানে আমি কাম বোৰ কৰিব পাৰো আৰু। যেতিয়া আমি ব্যায়াম কৰো তেন্তে মানে আমি সেই কামবোৰ একদম ভালদৰে কৰিব পাৰো আমাৰ তাতে মনোযোগ বৃদ্ধি হয়। বা আমাক একদম মানে সক্ৰিয় কৰি ৰাখে আমাক এই মানে ব্যায়ায়াম বোৰে। হয় মানে। স্বাস্থ্যকৰ খাদ্যৰ কিছুমান অসুবিধা তুমি তোমাৰ মতে আছে নেকি।
হ অসুবিধা ঠিক সেনেকে কবলৈ গলে নাই কিন্তু ভুল খাদ্যভাগেই সমস্যাৰ সৃষ্টি কৰে মানে এতিয়া খাদৰ ভিতৰতো যথেষ্টিনি বি ব্তুওৰে দিয়াচোন সেই সেইবিলাকালেতো অসবিা হ'বই দিয়াচোন। কিন্তু ধৰা ঘৰৰ নিজৰ সতেজ বস্তু খালে তোমাক কোনো ধৰণৰ মানে এ অসুবিধা দেখা নি। দিয়ে কিন্তু তুমি যদি এটা বস্তুকে তুমি এটা চব বস্তু খোৱাৰ এটা সীমিত পৰিমাণ। আছে কিন্তু তুমি যদি হেই পৰিমাণতকৈ বেছি খোৱা তেতিয়া তোমাক তোমাৰ শৰীৰত টো ক্ষয়টি কৰিবই ধৰা তোমাৰ। অঁ তুমি দে মানে এদিনতে প্ৰটিন থকা খাদ্য ইমান খাব বিচাৰিছা যাৰ ফলত তোমাৰ শৰীৰত। নৰ পৰিমাণ বৃদ্ধি পাইছে তাৰ ফলত তুমি মানে তুমি গাতছে বেছি শকত হৈ গৈছ বলা বেছি। ফুলি গৈছা এইবিলাক বিভিন্ন ধৰণৰ পি চি অও এছ তুমি শুনি চাই চাগে এইবিলাক বিভিন্ন ধৰণৰ ৰখ হয় এটা এটা। মানে ওলাই আহে আমাৰ শৰীৰতো সেইকাৰণে ধৰা যিমান খিনি প। পৰিাণ হিচাপে আমি জানো সিমান খিনিয়ে খাব লাগে বা তাতকৈ বেছিও খাব নাগে বা তাতকৈ কমো খাব নালাগে তাতে এটা। পৰিম যাতে এটা আমাৰ শৰীৰত লগা বস্তুবোৰ যাতে এটা পৰিমণত থাকে বা এটা সীমিত। লেভেলত থাকে।
হয় হয় একেবাৰে ঠিকেই কৈছা আৰু মোৰ মতে মানে শিশুসকলৰ যিবোৰ খাদ্যত ভ। সৰুৰে পৰাই মানে অতি ভাল হব লাগে অ শিশু ঘক মানে সৰুৰে পৰাই সুষম আহাৰৰ। খাদ্যভিয়াখ মানে অভ্যায়াস কৰাব লাগে যাতে তেওঁলোকে মানে সৰুলে সৰুৰে পৰাই আহ মানে অসুস্থকৰ খাদ্য উ মানে স্বাস্থকাৰ খাদ্য খাবলৈ অভ্যয়াস কৰে যাতে তেওঁলোকৰ পিছলৈকে তেওঁ মানে। উম সমস্যা সন্মুখীন হবলগীয়া নহয় কিন্তু আমি যদি সৰুৰে পৰাই তেওঁলক জাংক ফুড অভ্যাস কৰাই দিওঁ। বা বাহিৰা বস্তু বা মানে যিবোৰ অস্বাস্থকৰ সেইবোৰ খোৱা যদি অভ্যায়াস কৰি কৰি দিও। যে তেওঁলোকৰ মানে ভৱিষ্যতে মানে অলপমান অ কষ্ট হ'ব পাৰে বা সম্যাৰ সন্মুখীন হ'ব পাৰে সেয়ে তেওঁলোকে মানে। সৰুৰে পৰা মানে এই ভাল খাদ্য বা স্বাস্থ্যকৰ খাদ্য খোৱাৰ অভ্যাস কৰিব লাগে।
হয় তুমি ঠিক কৈছা সৰুৰে পৰা যেতিয়া তেওঁলোকে বস্তুবোৰ খাব তেতিয়াহে তেওঁলোকে ভৱিষ্যতে জীৱনলৈকে মানে তেওঁলোকৰ শৰীৰটো ভালে থাকিব বা দেহ মন ভালে থাকিব আজি দি শৰীৰ পৰা সৰুৰে পৰা ধৰা তেওঁলোকে এইবিলখক বস্তু নাখায় বা মা দেউতাকে তেওঁলোকক জোৰ নকৰে তেওঁলোকে ভৱিষ্যতে জীনলৈ তেওঁলোকে এই- বিলাক খাবলৈ আহ মানে টান পাব বা নাখাবই দিয়াচোন কাৰণ তেতিয়া তেওঁলোকৰ মানে এ তেওঁলোকে যদি নাখায় ভৱিষ্যতে জীৱনত তেওঁলোকে তেওঁলোক শৰীৰত যিমান খিনি প্ৰটিন লাগে বা পুষ্টিকৰ খাদ্য লাগে সেইবিলাক নাপাবয়ে আৰু ধৰা ৰোগতটো এদিন দুদিনতে নহয়, বহুত কিবা এটা ত মেৰু হত তুমি আজি কিবা ব বেয়া বস্তু খালা তোমাৰ আজি আজিয়ে যে হ'ব সেনেকুৱা কোনো কথা নাই নহয়, তোমাৰ পৰহি বা তাৰ এমাহ পিছতো হ'ব পাৰে সেই বস্তু মানে যেতিয়া তোমাৰ শৰীৰত বেছিকৈ আক্ৰমণ কৰিব তেতিয়াহে তোমাৰ বেমাৰ হ'ব। সেইবিলাক বস্তু মানে তেওঁলোকে এই সৰু সৰু শিশুৰ অৱস্থাৰ কাৰণে অৱ- ছাইপাৰ তুলিকে বুজি যাব লাগিব তে প্ৰ প্ৰটিন হক বা আ ভিটামিন হ আমাৰ শৰীৰত কিমানখিনি। যথেষ্ট মানে গুৰুত্বপূৰ্ণ আৰু আছে।
হয়, ঠিকেই কৈছে মানে ক'বলৈ গ'লে স্বাস্থ্য ৰক্ষাৰ প্ৰথম পদ্যক্ষেপ হৈছে আমাৰ স্বাস্থ্যকৰ খাদ্য গ্ৰহ- আমি যদি স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰো, তেন্তেহে আমাৰ মানে শৰীৰটো আহ সতেজ হৈ থাকিব।
হয়, হয় তুমি ঠিক কথাই কৈছা। আহ, আজি বাৰু কথা পাতি তোমাৰ লগত ভালে লাগিল।
হয়, মোৰো বহুিনি অভিজ্ঞতা লাভ কৰিলো দিয়া হ'লে।
ঠিক আছে আজিলৈ সামৰো।
হয়।